অ, কি কৰি আছা?
উম টোপনি মাৰিছ।
ইমান জল্দি।
উম, জল্দি আজি।
ভাত খোৱা ভাত খোৱা হৈ গ'ল, মই এই ৰকীয়া আছোঁ।
অহ, খালো। তুমি?
মই খালোঁ। কিদি খালা?
উম।
কিহেৰে খালা ভাত?
ভাত হেৰি, মাছ আছিলে আৰু দালি। তুই খালা?
অ, খালো। খেলখন চাইছিলা?
উম, চাইছিল।
ইমা অভাৰ, ইমান কম অভাৰতে জিকি গ'ল। অ
উম
উ
ম যেি দু যে কমছিলো
অঁ বহুত কম তাৰ্গেত
উম উম
এতিয়া ঘৰুতেে ন
উম কৰতেছ
আছে এতিয়া আহ বাকী ভাল বতৰটো কেনেকুৱা এতিয়া
এয়া
হ
হ বেয়াকৈ দি দিলে আও ন
হ হ অলপ ঠাণ্ডা আছে আজি ন
অলোক ঠাণ্ডা আছে
আমাৰ ফালে এতিয়া অলপ ঠাণ্ডা আছে
উম
আজি চাগে ফেন অন কৰিব নালাগে
আজিও ফোন কৰিবও নালাগে আজি ঠাণ্ডাই আছে আজি বৰষুণ হ'ব চাগে
অ হোৱাৰ চান্স আছে অলপ অলপ, হোৱাৰ চান্স আছে তোমাৰ মাতটো লাগি লাগি আহি আছে
উম অলপ জোৰে ক'ব লাগিব
অ এতিয়া ঠিক হ
উ
কিবা ফেনৰ শব্দ নে হাৱা কিবা এটা শব্দ আহি আছে
নাই ফেন দিয়া য নাইতো
উম
দুৰ দিন কালি ৰাতিপুৱ কেইটাত ৰাতিপুৱা কেইটাত উঠিবা
কাওত কেইটাত উঠু, খাাট্টা মানত উঠিম চাগে কালি কলেজ কলেজ যাবা কালি?
চাও যাম চাইে
উ
তুমি যাবা
অ যাম ৰাতিপুৱা কি খাই যোৱা
তাতে, পোৱা ৰুটি নহলে ভাত চ তুমি
মই বেছিভাগ ছাহেই খাওঁ কিবা বিস্কুট চিৰা এইবিলাক দিওঁ
উম ঘৰত থাকিলেতো ৰাতি দছ ৰাতিপুৱা চাহ খাওঁ আৰু দহটা বজাত ভাত খাওঁ
ঠিকেই
কলেজ গুচি গলা ভাত খাই ডাৰেক গুছি য
অ আঁহা কেইটাত
আহোঁ দুইটাৰ পৰা আৰু এটা হয় যে
আহোঁতে কিমান টাইম লাগি যায়
যাওঁতে তোমাৰ থাৰ্টি ফাই টো মিনিট মান লাগে টমটম তে যোৱাৰ বাবে
উ উ
মই যাওঁ স্কুটি লৈ যাওঁ, টমটমেৰে যাওঁ তেনেকে যাওঁ আৰু
অ
টমটম লগে লগে পোৱা?
পোৱা নাযায়
উ অলপ টাইম্ ৰখিব লাগে
অলপ ৰখিব লাগে ক্লাছ এ কৰাই আছে দুই এটা কৰাই
ত ঘৰত আহি কি কৰা?
ঘৰত আহি আবেলি আহো, ভাত পানী খাওঁ গা টো ধুই যাওঁ ৰাতিপুৱা আহিয়ে হাত মুখ ভাত পানী খাই, পিছত অলপ আবেলি সময়ত ঘৰৰ পৰা ওলাও খেলি খেলিবলৈ, নহলে ঘুৰিবলৈ
বল চল খেলা?
বল খেলো
বল চল খেলিব লাগে তেতিয়া আহ বটল খেলিলে মানে অলপ শৰীৰটো মানে সুস্থ থাকে ঠিক থাকে মানে ল চ হয় না সেইকাৰনে অলপ ঠিক থাকে সুস্থ থাকে খেলু মাজে মাজে
হাঁ
সদায় খিনিব লাগে
অ খেলিব লাগে, খেলাটো ভাল চৰকাৰে বহুত ভাল
উহ
উ চাম এক্ট্ৰা চামাই আছে
উহ
ও
নাই হেলৌ
হো অ
নাই মোবাইল থাতিত কেই ঘণ্টা টিপা
ৰাতি চাওঁ এঘাৰটা চাৰে এঘাৰটালৈকে চাওঁ
উহ
কাৰেনট আছে এতিয়া লুন লব পায়
আৰ
কাৰেণ্ট আছে
উহ আছে
দিনটো মানে বৰষুণ চৰষুণ দিয়া নাই যে সেইকাৰণে কটা নাই বৰষুণ দিলে কাৰেণ্ট কাটি দি ছাৰে
উম অলপ অলপ বতাহো মাৰিছে
উহ আজি আজি অলপ সোনকালেই শুই যাব পাৰিম আজি টো খেলো শেষ হৈ গ'ল আৰু কাইলৈ উৱাকিক উঠিবও লাগিব সোনকালে সেইকাৰণে আজি এঘাৰতাৰ আগতেই
উ কালিয়া ক' এদি ৰিজাল্ট দিব নেকি হায়ছেকেণ্ডাৰী
আলিয় প চালত পানী কালিৰ দিনটো বা কেনেকুৱা হয় বৰষুণেই থাকে নেকি এনে ভালেই থাকে কিন্তু কালিহে গম পোৱা যাব
উহ চোন উহ এ
এটা পি কিবা কাম চাম কৰানে কি এনেই থাকা
আছো এনেই কমিটি বিটি থাকো এনেই নিউজ বিলাক চাই থাকো নিউজ নিউ
গৰমেন্তৰ কামাচাম নিদিয়ে ন নাই নকৰোঁ
অ আই
ঘৰৰ ওপৰ কাম চাম দিয়ে
ঘৰত কাম কৰো নিজে নেচাও ধান বনাব লাগে এতিয়া দোকান যাবলগীয়া অৱস্থা পাতি আনিবলৈ
অ'হ
যাম কিব বা খেতিত কিবা কাম থাকিলে কৰিব লাগে
উহ
অৰোহ এবোৰ ঘৰুৱা কাম কৰিব লাগিব
অ গৰম পানী অকণ কৰিব লাগিব। হয় ন বোত থকা আপক ক ঘৰৰ কাম কৰাই ভাল নাৰ ব অ ঘৰৰ কাম নিজে নকৰিলে কোনে কৰি দিব নিজৰ নিজৰ কাম অ নিজৰ কাম নিজে কৰিব লাগে
সেইটোয়ে। কৰিব লাগে
উম
হ
আহ
ঘৰত সকলোৱে ভালেই ন
অ সকলোৰে ভালে তোমালোকৰতো ভাল ন
উম ভালেই
বাকী ছবি হৈ গ'ল নেকি
হা
ত এই ফুটবল নেকি
নাই
উম
উম। কালি তোমালোকৰ ক্লাছ আছে ন
আছে আছে
কালি যাবা তেনেহলে কলেজ।
উম অ যাম।
ময়ো যাম চাগে খালি অ খালি।
অ এটাত যাবা।
আহ
কেইটা বজাত যাবা
না আঠটা বজাত ওলাম ঘৰৰ পৰা
আঠটাত আহিবা অ আহিবাটো আবেলি ন!
উম
উম
দুইটা বজাত আহিম আবেলি
উম
কিছয় হব
স্কুলৰ পৰাতো আহি খেলিবলৈ যাবা ন
অ খেলিবলৈ যাওঁ
অ সদায় ক্ৰিকেটেই খেলা নাই বেলেগ কিবা
বেলেগ কিবা খেলো ভলীবল খেলো কাবাডী নহলে ক্ৰিকেট
আমাৰ ফালে অকল ক্ৰিকেটটোৱে বেছি হয় বাকী পৰিমাণ নহয়
উম
তেওঁ হবো কালি অহাকালি লগ পাম
অ ঠিক আছে হ'ব দিয়া
উম